শুনিছা? অ! অ! অ! কি কৰি আছা?
মই এইয়ে কামখিনি আজৰি হৈ বহি আছোঁ অলপ।
আজৰি হ'লাই?
অহ, আপ
অ' মই কি কৰিছোঁ আজি মানে এইয়া বেপাৰীটোৱে মাছ আনিছিলে।
অ'হ!
কঠাল গুটি গোচা চাই আছোঁ, কঠালগুটি চিজন নহয় জানোঁ। আজি যিমানে গৰম নহওক কালি কঁঠালটো আনি মানে আজি ৰাতিপুৱা চবেই কঁঠাল খায়ে দিলোঁ আৰু।
অ'হ, আমাৰো কঁঠাল খোৱাত ইমান ইন্টাৰেষ্ট নাই কিন্তু মানে গুটি কেইটা, গুট কেইটা, উম!
তোৰ হেৰি কৰিব হোৱাই নাই। শুকালেহে গুচাবলৈ ভাল হয়। কেৰাহিতে অকন গৰম, কৰি লৈ শুকুৱাই পেলালে তাক, মানে লগৰ লগত খাম আৰু। শুকুৱাই পেলাই এতিয়া গুচালোঁ, গুচাই যি কঁঠাল গুটি মানে সময় নাই আৰু ঔ টেঙা দি কঁঠাল গুটি মানে সময় নাই আৰু মাছ বনাওঁ আজি তাৰপাছত মানে বিশেষকে আমাৰ নগাঁওৰ বাইদেউ এজনী আহিব ভাগিনটো আহিব। ‌ সেইকাৰণে মানে হেৰি স্পেচিয়েলি সিহঁতে টেঙা তটকাৰী খাই ভাল পায় ন। নগাঁৱত থকা মানুহ তেতিয়া
অহ
বনাম সিহঁতে ভাল পাব খাই।
অ' ভালে কৰিছে, ক'ত
বনাই পেলাই এতিয়া মই ঔ-টেঙা মাছ, তাৰপিছত মাংস‌ অকণমান খালি ফ্ৰাইহে খায়, সিহঁতে গাহৰি মাংস খাই যে, ই কৈছে গাহৰিকে অকণ আন। সিহঁতৰ মানে তাত ইমান খাব নাপায় পাম বুলি কোৱা কাৰণে অকমান আনিব গৈছে। মালিকে
অঁ বনাব বাৰু
কৰি দিম সেইকণ হ'ব আৰু তাপিছতে মই সিহঁত যুজাক কৈছো তুমি লৈ পেলাই সেই তাকে গুচি চাই আছিলো। গুচাঁই হ'ল আৰু সেইফালে ই আগফালে আগফালে গলো গৈ পেলাই লেচেমা কেইটামান লাগা আছিলে।
অঁ লেচাৰী মাহো কৰিছে।
কৰিছিলো গছ দুজোপা আছে মানে বান্দৰে গছজোপা চব মোহাৰি পেলাই বুয়িছা নে। এই একেবোৰ অত্যাচাৰকে এখেতৰ অত্যাচাৰ বহুত তোমাৰ। ডাপ বিলাকো তোমাৰ থুকতে একেবাৰে কামুৰি কামুৰি পেলাই দিয়ে।
হয় দিয়ক বৰ বেয়া লাগে। কিছুমান জেগাত আছেই দিয়ক তেনেকুৱা ন উমহ মানে হে একো তামোল চামোল নহয়, অঁ আমাৰ ইয়াতো কিন্তু বান্দৰ আহিছে বহুত খিনি আগতে কিন্তু একদম নাছিলে এই দুই তিনি বছৰ মানৰ পা মানে বান্দৰ কেইটামান ইমান ঘূৰি ফুৰে। আৰু মানে এই তাৰ পৰা এতিয়া পোৱালি ছোৱালী হয় ন সংখ্যা বাঢ়িছে আৰু
তেওঁ তোমাৰ ভয়ওঁ নকৰে যি এজাক। এজাক লৈ আহে।
অঁ আৰু হেৰি ভিতৰৰ পৰা। কিবা। চৌৱে কেৰাহীয়ে দাঙি লৈ যায় ন
অঁ নিয়ে নিয়ে মোৰতো সেইবিলাক আৱ হিচাপ কৰিব নোৱাৰা বুয়িছা কেইটা টেমা গ'ল কেইটা টেমা খপ খালে খপ কামুৰি কামুৰি খাই পেলাই থৈ যায়। টেমাটোনো কি ব্যৱহাৰ কৰিম আৱ তেনেকে মোক বহুত নষ্ট নষ্ট কৰিছে দালি টোপোলা চেনী টোপোলা এ এইবিলাকতো নিয়া মানে হিচাপ নাই আৱ।
উম উম।
কৰিলে মোৰ। এতিয়া যেনিবা সোমাব নোৱাৰে দেই, হে টেমাহ সৈতি লৈ যায় মানে দৰ্জা খুলি থ'লে মানে। সিহঁতৰ সুবিধাই ভাল হয় আৰু। এতিয়া নিব নোৱাৰা। হল এতিয়া বানদ। সোমাব নোৱাৰে। কিন্তু কেনেবাকে যদি দৰ্জা খ। খুলি থওঁ। সৰ্বনাশত তোমাৰ একেবাৰে আৰু বজাৰ মানে কি সিহঁতে মানে বস্তুতটো যিমান খাই অনিষ্ট।
অনিষ্ট বেছি কৰে অ মানে কি গোটেই খিনি বস্তু লৈ যায়গৈ ন খালেও নাখালেও।
সিঁচিম অ ঘৰখনৰ ভিতৰত পিচি মিচি এক। কে গোটেই লেতেৰা কৰি থৈ যায় সেই খিনি চাফা। কৰিবলৈ পালেহে মানে খং উঠে।
খং উঠে।
অ এনে বস্তুতটো খাইছে লৈ গৈছেও ইমান গান বিষাই। কিন্তু মানে এ চ। সা কৰিব লাগে যে বু। চেনা কেতিয়াবা ভাগি মুতি থৈ যায় একেবে। মাথা চাথা বেয়া হৈ যায় আৰু অশান্তি লাগে।
অ আমাৰ এই দাদাহঁতৰ ঘৰতো তেনেকে সোমায় মানে স এঘৰ মানুহৰ যদি সোমোৱা ৰাস্তাটো পায়হে। মানুহ ঘৰলৈ গৈয়ে থাকে। গৈ থাকে গৈ থাকে মানে সে এদিন চৰু চৰু সতে ভাতৰ হেৰি। সে ডাঙি লৈ গল না। হয়। তাৰপিছত একদম ভাতৰ ডে। চি টিঙ ওপৰত গৈ।
এতিয়া আমি ধৰা অ আমি ধৰা কুকাৰত বনাওঁ কাৰণে। তেনেকে ইমান নিব নোৱাৰে। তিয়া আমাৰ। কুকাৰতো নিব নোৱাই দেই সিহঁতে
অ কুকাৰটো খুলিব নোৱাৰে আৰু গধুৰ ন চৌটোতকে গধুৰ
সিহঁতে শান্তি পাইতো নোৱাৰে বা আমি নিয়া পতে থাকো। এতিয়া আমাৰ বৌহতে যে আমাৰ জুইত বনাই চচত বনাই আকৌ কুকাৰত ভৰাই পেলাই ধুনীয়াকে
অ
ধুনীয়াকে থৈ দিয়ে
তেতিয়া খুলিবও নোৱাৰে নিও নিনিয়েও ন হয় দিয়ক উম উম
সেইকাণে এতিয়া মানে আমি অকমান নিজে নিজে হেই থাকো আও
অ ঠিকেই আছে
উম
আমাৰ বাও একো অনিষ্ট কৰা নাই আজিলেকে আমাৰ তামোল চামোলো নিয়া নাই কিন্তু আমাৰ ওচৰ পাজৰ মানুহৰ ঘৰত সোমাইছে আও অমিতাচোৰ চমিতা নিছে তেনেকে
অ আমাৰতে অমিতা গছ বিশ্বাস কৰা অমিতা গছ আমাৰ দেখিবলৈ নাইকিয়া হলিয়াত এনেকুৱা অন্যাই এতিয়া আমি অমিতাত ত্ৰিৰিশ টকা কেজি অমিতা কিনি খাব লাগে
উম আমাৰ মাৰ ঘৰত কিন্তু অমিতা বেচ চে একদম গোটেই বাৰীখনত অমিতা অমিতাই অমিতাই এ অমিতাই উম হেৰি কেজি সাত টকা আঠ টকাকে লৈ যায় বেপাৰীয়ে তাল নি পেলাই মানে বজাৰত বেছি দামত বেচে
উম এতিয়া বজাতটো আৰু ত্ৰিশ চল্লিশ পঞ্চাশ টকা এশও ল'ব পাৰে কিন্তু এতিয়া গাঁৱত মানে আনেতো সেইকাণে আমি ত্ৰিশ টকাকে পাও আও এনেই চল্লিশ টকা তলত নিদিয়েই তেওঁলোকে হোৱা পাই ন এতি বাকী হে খালা
ভাত মই খোৱাই নাই ৰব খামহে মানে আজি বৰষুণ পৰি আছিলে যে আহ তাৰপিছত সেই সেইকাৰণে মানে অলপ খোৱাত উঠাও দেৰি হ'ল আকৌ কাম বন খিনি আজৰি হৈ হে মানে এতিয়া
উম উম উম।
হয় মানে বনালো।
অ আৰু মানে কি বৰষুণ পৰি থাকিলে কাম আগ নে বাঢ়ে হয়নে বাৰু?
অ, মানে বাহিৰলৈ ওলাবও নোৱাৰি ন পতককে কাম এটা কৰো বুলি ক'লেও নোৱাৰি। স্কুলৰ ল'ৰা ছোৱালী থাকিলে, অ সিহঁতক পঠাবই লাগে। কিব, সেইকাৰনে মানে কা মই কামখিনি কৰিলো বাৰু।
উম।
এতিয়া মানে বাকীখিনি কৰি আছো। উম। তাৰপিছতে খোৱা বোৱা কামটো কৰিম আৰু। দালি বনালো। তাৰ পাছ চত আৰু ভেন দি আলু ভাজিছো।
উম।
তাৰপিছত সেই আপুনি কোৱা নিচিনা কঠালৰ গুটি আছিলে। কঠাল গুটি পুৰিছো, কঠাল গুটি পুৰা ফলাত নহয় জুইতে পুৰিছো। পুৰি পেলাই মানে হেৰি অ হেৰি কি কয় খাৰ কলাখাৰ -কলাখাৰ আৰু নিমখ জলকীয়া দি সানি মানে
ভাল লাগে ন, অ কলাখাৰটো দিলে মানে কি হয় কলাখাৰটো খাই পোৱা নাই ৰ'বা, কলাখাৰটো দিলে কি হয় মানে? গেছ এটা আহে ন।
অ বেলেগ এটা মানে আপুনি ভাজি খাও। বা দালিত দি খাওঁ সেইটোও বেলেগ সোৱাদ, কি অ কিন্তু এই কলাখাৰ দি নিমখ, জলকীয়া দি খান্দি খোৱা সোৱাদটোও বেলেগ অলপ, খাবচোন কেতিয়াবা পুৰিব জুইত, অ একে, অ অঙঠাতে দিব, ভাত চাত বনাই হোৱাৰ পিছত যদি যদি জুই ধৰে আৰু।
উম।
তাৰপিছত সে অঙতে বেছি হেৰি হ'ব নালাগে, মানে বেঙেনা অ বেঙেনা যে। তেনেকে বেছি জুইত পুৰা যায়। তে ইয়াও তেনেকে। কোৱা হয় মানে।
আমি মান কি কথালগুৰিটো জুইত আমি নুপু পোৰ যদি খলা তাকে ধুনীয়াকে ভাজি লওঁ ন। ভাজোতে ভাজোতে পুৰা নিচিনাই হৈ যায়গে। অ অ অ কিন্তু কলা খাৰৰ টেষ্টটো মানে লোৱা নাই। লম ৰবা আজি নতুন জুতি এটা তেওঁ পাইছো।
অ তেনেকেও ভাল লাগে মানে পানী দিয়া ভাতৰ লগত বেছি ভাল লাগে তেনেকে, এনে বেলেগ ভাতৰ লগত গৰম ভাততকৈ মানে পানী। দিয়া ভাতৰ লগত সাৰ দি সানি খালে ভাল লাগে।
অ চাম ৰ'বা এতিয়া কে ন।
চবেই ম চবেই আকৌ সাৰটো ভাল নাপায়ও নহয় ন, যোনে অ যোনে মানে সাৰটো ভাল পায় তেওঁলোকে মানে অ।
কিন্তু এনেকে কঁঠাল গুটি পুৰি পেলাই খাৰ সানি খাই পোৱা নাই।
অ, খাৰ যোনে ভাল পায় সিয়েই ভাল পায় মানে আমিতো কি কৰো জানেনে, অ এই গৰম দিনত যে আমি কি। কৰো জানে! এই তিতা কেৰেলা, তিতা কেৰেলাতো আমি পুৰি। পুুৰীত। কলাখাৰ সানি খাওঁ মানে সেই পানী দিয়া ভাত। ভাতৰ লগত ভাল লাগে সাৰ বস্তুতটো মই বৰ ভাল পাওঁ মানে পানী দিয়া ভাতৰ লগত। সেইটো মানে হেই তিতাকেৰেলা, পিয়াজ। তাৰপিছত আলু। তেনেকে জুইত পুৰো। পুৰি পেলাই সেই। তিতা কেৰেলাতো তিতা নহয় জানো। পুৰিলেতো সে সেই। টো হেৰি নহয় সেইকাৰণে সাৰ অকনমান দি ল'লে মানে সেই তিতাটো নাইকিয়া হৈ যায়।
অ আমি তিতাক কেৰা ধৰা পুৰি খাইছো কিনে খাৰ অকণ দিলে তিতাটো নাইকিয়া হয়। হয় ন, অ খাম ৰবা, অ অ অ চাম ৰবা আমি এতিয়া তোমাৰ পৰা আজি দুদীয়া দুটা জুতি বেলেগ। শিকিলো।
অ তেনেকে সেই পুৰি খাবচোন বৰ ধুনীয়া লাগে। এনে এনেই বাৰু ভাজি ভাজি খোৱা হয় ন, তিতা কেৰেলাটো ভাজি খোৱা যায় কিন্তু মানে পুৰি অ
কিবা এটা বেলেগ টেষ্ট লাগে
অ পুৰি খালে মানে কি হয় হেই তিতাটো নাইকিয়া হৈ যায় হেৰি খাৰটো।
উম, উম, উম, উম, এইটো এটা ন। হুমজুত।
খাবচোন ভাল ভাল লাগে সেই মানে গৰম ভাততকে পানী দিয়া ভাত। লগত পুৰাবলাক বেছি ভাল লাগে আৰু।
অ খাম খাই পেলাই তোমাক মানে জনামে। টো জনাম আও।
অ জনাব কেনেকুৱা পালে উম এই বেছি ৰ'দ দি থাকিলে উম বেছি ৰ'দ দি থাকিলে পানী দি থব ভাত। তাৰ পিছত একদম। হয় এ কঁঠাল গুটি পুহিব নহলে তিতা কেৰেলা। পৰিব। শাৰী খা খাইছ। চাব কেনেকুৱা লাগে।
অ আমি আকৌ কি আৰু বহুহোৱা অক লওঁ কেতিয়াবা মাহৰ গুৰি অককল লওঁ পানী দিয়া ভাত থাকিলে বা বেঙেনা। পৰিলৈ তেনেকে খাওঁ কিন্তু এই তোমাৰ মানে খা। ঘৰৰ যিটো জুতি।
সেইটো পোৱা নাই ন অ মোৰ মা ঘৰত ইমান নাই ইয়াতে আহি পাইছোহি।
তাকেই অ ঠিকে আছে দিয়া হেৰি হল কি বুলি কয় মোৰো কাম। অকমান আছে। কামত নাকো তুমি হেৰি কৰা পিছত কথা পাতিম দেই উম, উম, উম।